হেল্ল।
অঁ, কি কৰি আছা?
এনে আছোঁ ভিতৰতে ইমান গৰম দিছে আজি।
গৰম ইমান ৰ'দ বেছি বা। বাকী চাহ পানী খালি অঁ, ময়ো এনে আছো দে।
হাতে খালো বাৰু।
উম। সেয়া তোক এটা কাৰণে অঁ, সেইটোয়ে এটা কাৰণে সে। ফোন গৈছিলো মানে কি হয় এতিয়া ধৰ গৰম বোধ হৈ হ'ল কালিৰ বৰা এক তাৰিখ হব। ন ত এতিয়া গৰ আগতকে। টো আমি গৰমৰ বন্ধত মামাহঁতৰ ঘৰত গৈছিলো বা। অ মানে নিজৰ সম্পৰ্কীয় যিখিনি আলহী আছিল সেইখিনি ঘৰত গৈছিলো কিন্তু আজিকালি ধৰ সেই যিটো আগৰ উৎসাহ ধৰ মামাহঁতৰ ঘৰত যোৱা এনেকুৱা ধৰণৰ একো মানে সেইবিলাক থকা নাই আৰু আজিকালি। বহুখিনি হয় বহুখিনি পৰিৱৰ্তন হ'ল যিহে কিন্তু এতিয়া তই আমাৰ অসমতো বহুতখিনি এনেকুৱা মানে ঘূৰিব পৰা বা উ ঐতিহ হ্যমূলক যিখিনি আমাৰ কি বুলি ক'ম, স্থান বহুত আছে না, ত হেই ৰ মানে ক'ৰবাত যাবা ইচ্ছা আছে নেকি বাৰু মানে কেনেকুৱা ধৰণৰ?
তাকেটো ইতা গৰম বন্ধ বুলি ক'লে মামাৰ ঘৰনো কিমান যাম সৰুতে গৈছিলো আৰু সৰুতে থাক কিনে খেলছিলোয়া বিঠাইছিলো কিবা কৰিছিলোঁ, কিন্তু তাৰ মামাৰ ঘৰত নো যা থাকিবম ন ন ঘৰতে যোৱা যায়ে যিহেতু মানে এটা অসমৰ পূৰ্ব পৰা স্থান বুলি কলে আমাৰ অসমতো স্থানৰ ভাই আকাল নাই, বহুত স্থান আছে। প্ৰাকৃতিক স্থানৰ পৰা একদম মানে ঐতিহাসিক চব আছে।
উম।
ত' সেইকাৰণে চাবা গ'লে এতিয়া অসমতো স্থান মানে এতিয়া বৰ্তমান ফুৰিব লগা স্থান কলি মাজুলী, তাৰপিছত ইফালে শিৱসাগৰ তাৰপিছত আকৌ এইফাল যদি পাহৰুৱা জেগা সেনেকুৱা অঞ্চল চাব যাওঁ আমি হাফলং আছে।
আফলং আছে।
আফলং আছে, কাৰ্বি-আংলং সেনেকে মানে বহুত জেগা আছে মানে আৰু গুৱাহাটীতো আৰু বহুত চলা বস্তু আছে।
অ, অ, অ আৰু ইতা, অ, তোৰ মতে এতিয়া মানে ফাচ ধৰ আৰু আগতেতো আমি এই ধৰ সৰু থাকোঁতে মাহঁতে চিৰিয়াখানা বা এইগিলা দেখ খিনি আমাৰ বহুত ভাল লাগিছিল না ফুৰ্তি এটা আছিল আৰু অ চিৰিয়া যাম বা এনেকুৱা ধৰণৰ। আৰু মোৰ আগতে এইটো এটা মানে কি বুলি ক কনফি চিৰিয়াখা আৰু কাজিৰঙা এই দুটাৰ মাজত এটা কনফিউজন আছিল। কিন্তু আজিকালি ধৰ এতিয়া গম পোৱা হলো ধৰ আমাৰ আমাৰ তাতে ধৰ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ উদ্যান আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হওক বা, হয়নে? ত তাৰে ভিতৰত ক'বাত যাই পাইছানে তই?
মই হেৰি কৈছোঁ কাজিৰঙাত গৈছিলো এবাৰ
ন।
কাজিৰঙাত যায় ফালে তাতে অ ভাল ভাল বঢ়িয়া একদম, তাৰমানে চিৰিয়াখা জন্তুবোৰ চাওঁতে মানে বেছি প্ৰব্লেম নহয় কাৰণ তাত থৈ যায় আৰু পিন্জৰাৰ ভিতৰত।
অ, থৈ দিয়া থাকে।
তু কাজিৰঙাত দেখা পায় নাপায় সেইটো মানে সঠিক মানে ক'ব নোৱাৰি আৰু কি হ'লেও যদিও দেখা পাওঁ মানে ভাল, অ, উম
ভাগ্য যদি ভাল আছে, অ' সেইটোৱে।
সিহঁতে মানে পিঞ্জৰাৰ ভিতৰত আতখি কিনে মুক্ত মনে নিজৰ মতে বিচৰণ কৰিছে তাতে। ইমান ডাঙৰ সাংস্কৃতিক অধ্যয়ন, মই গৈছিলোঁ বাৰু তাতে কিনো আছিল, ৰাতিপুৱা পাঁচটাৰ পৰাহে চাফাৰী ষ্টাৰ্ট হৈ এলিফেণ্ট চাফাৰী তাৰপিছত জীপ চাফাৰী।
উম।
নিজৰ ইচ্ছা আৰু কোনটো চাফাৰী মানে
লোৱা অ, অ, আৰু মই এতিয়া মই জানামতে আৰু আমাৰ চৰকাৰে এই যে একা এ ৰাষ্ট্ৰ উদ্যানক অসমত বুলি নহয় আমাৰ ভাৰতত বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ এনেকুৱা উদ্যান কিছুমান ৰাষ্ট্ৰীয় উদ্যান বনাইছে যিবিলাকত মানে আমাৰ যিখিনি জীৱ-জন্তু আ কি বুলি ক'ম মানে বিলুপ্ত হৈ যাই আছে না বিলুপ্ত হ'বা যাবা মানে পিছ যাবো আৰু এনেকুৱা এটা চান্স আছে ত সেইবিলাক জন্তু বিলাকত সেই যাতে এটা এৰিয়াৰ এটা ঠাইৰ মাজত মানে সেই মান সেই জন্তুখিনিক ভালদৰে চোৱা চিতা কৰি ৰাখবা পাৰে আৰু সেই প্ৰাণী খিনি বিলুপ্ত হৈ নাযায় সেইটোকাৰণেহে এইটো এটা ব্যৱস্থা বুলি শুনছো।
হয় এতিয়া বহুত অলপত আ ফেক নিল জিমানে অসমৰ পৰা হাতী নি আছিল কিবা নি আছিল।
অঁ।
একচোৱেলি হাতীটো নিচিটো অসমৰে নিচি কিন্তু হ'লেও হাতীটো মানে মাৰিবলৈ নিয়া নাই না হাতীটো মানে সিহঁতে তাতে পিছৰলে আৰু ই বিলুপ্ত হৈ নাযায়। বা বস্তুবিলাক লুপ্ত হৈ তেকে নিছিল তেওঁলোকে এতিয়া আম্বানীৰ হেৰি এইয় ফান্তাৰ মানে আছে ঝাৰখ আছে।
আহ।
তাতে এতিয়া মানে আমাৰ ভাৰতবৰ্ষৰে মানে বহুত মানে বিলুপ্ত বিলুপ্ত প্ৰায়ণ মানে যিবিলাক মানে লাহে-লাহে বিলুপ্ত মানে বহুত জীৱৰ মানে কিছুমান সেই জীৱ বিলাকক থৈ দিছে সিহঁতে মানে পিছলে সেই থৈ যাবা নেদে আৰু। ৰাখিব আৰু ভালকে।
অ' আৰু তই এটা তিৰোতাৰ কথা শুনছানে মানে সেই তিৰোতাজনি হাৰ্গিলা, এতিয়া আমাৰ হাৰ্গিলা বুলি কোৱা লগে-লগে পচা বস্তু খায় বা যিখিনি আমাৰ মানে ডিকম্পজ নহোৱা সেই বস্তু খিনি খায়। ত' সেই মানুহখিন মানে, সেইবিলাক বস্তুক আমাৰ মানুহ বিলাকে আচলতে অলপ ঘৃণা টাইপৰ কৰে বুলিয়ে ক'ব পাৰি। আৰু লাহে-লাহে বিলুপ্ত হবা ধৰিছিল অসমৰ পৰা। কিন্তু, এগৰাকী তিৰোতা এগৰাকী তিৰোতাই তেখেতে এই বস্তুটো দেখা পালে। কা কাৰণ সেই হাৰ্গি গিলে আমাৰ পৰিৱেশৰ কাৰণে কিমান খিনি ভাল আমি আচলতে মানে উপলব্ধ কৰা নাছিলো। ত' তেখেতে বুজিলে বুজি কেনে এতিয়া তেখেতৰ মানে, তলত প্ৰায় পাঁচশ গৰাকী নে, অলপ বেছি আৰু তাতকেও বেছি চাগে। উম, বহুত কেইগৰাকী মহিলাই কৰ্মস্থ-সংস্থাপন পাইছে বা সেই হাৰ্গিলা যিটো অ' মানে চৰাইৰ যিটো জাত আছিল সেই জাতটোক এতিয়া বহুখিনি বৃদ্ধি পোৱাইছে। মানে, উম, আৰু তেখেতে নেচনেল লেভেলত যাই মানে যায়ো, সেই হাৰ্গিলাৰ যিটো উম বস্তুতো সেই তেখেতক তেখেতে বুজাইছে। সেইটো এটা অসমৰ কাৰণে গৌৰৱ কৰিবলগীয়া কথা আচলতে।
সঁচাকে, এটা হাৰ্গিলাটো মানে দেখাৰ হয়তো বহুত ভয়ানক হ'ব পাৰে, বা বহুত ডাঙৰ দেখাত ডাঙৰ প বহুত পক্ষী আমাৰ ওচৰে-পাজৰে অহা। গেলা বস্তু বিলাক পচা বস্তু বিলাক মানে চাৰিওফালে সেই মানে আমাৰ চাফ চিকুণ ৰাখি একফালৰ পৰা
উম
আগতে সেনেকুৱা চব মানে চব বস্তু এটা এটা সেয়া থাকে ন প্ৰাকৃতিক ভাৰসাম্য থাকে, ইটোৰ ওপৰত ইটো জীয়াই থাকে
উম উম
সেনেকে মানে সেইটো বস্তু চল থাকে আৰু কিন্তু এইটো বিলুপ্ত হৈ যাব খুইছে কাৰণ মই আগতে যেতিয়া সৰু আছিলো থাকোতে পথাৰত মানে বহুত দিখছিলো থাকে প্ৰায় কিন্তু আজিকালি দেখা নাপায় বহুত কম দেখা পায় আৰু তোৰ এইফালে হেৰি অ হেৰি নোৱাই হৈ গেল শগুণ নোহোৱাই
শগুন নোহোৱাই হৈ গল অ সেইটোয়ে এতিয়া আমাৰ উম মানে আমাৰ যিখিনি ধৰ আ কি বুলি ক'ম অসমৰ বহুখিনি উ প্ৰজাতিৰ চৰাই হওক বা জীৱ জন্তু হওক বহুখিনি বিলুপ্ত হয় বা যাই যাবা ধৰি আছ ছে সেইবিলাকৰ আচলতে আমি যত্ন লোৱা উচিত
যত্নটো ল'বই লাগিব যত্ন আজি যতন লঙ কাইলে নোহোৱা হৈ যাবই মাগিলে আমাৰ পৰিৱেশক পৰিেশৰ কাৰণে বেয়া কাৰণ লাহে লাহে ৰাখছে গছ কাটি আছে চৰকাৰে হও মানুহ মানুহে হওক বস্তুবিলাক নোহোৱা হৈ যায় আছে আৰু সেই হিচাপ লগত আমাৰ গৰমটো এতিয়া কিমান গৰম পৰিছে দেখছিনা
অহ
আমাৰ মানে লাহে লাহে প্ৰাকৃতিক ভাৰসাম্যতা মানে নহয় হৈ
নোহোৱা হৈ যাব কাৰণ গছ আমি আমি নিজেই সেইটো কাৰণে আমি নিজেই দায়ী কাৰ আমি ইমান গছ গছনি কাটি ইমান মানে হয় বিল্ডিং বনাইছো কিন্তু সেই বিল্ডিঙৰ গছ গছনি নাকাটাকে বনাব কেনেকে পাৰো সেইটো বস্তু চাব লাগে কাৰণ গছ গছনি এদিনতে কাটিব পাৰি কিন্তু ৰুব নোৱাৰি যিহেতু মানে ৰুব পাৰি কিন্তু গছ ডালতে টাইম
একমান বছৰ লাগে
সেইটোৱে অ সেইটোয়ে সেইকাৰণে মানে আমি ভাবিব লাগে আচলতে সেইবিলাক কথা এতিয়া আমি যিহে তু এইটো পৰ্যটকৰ পৰ্যটনৰ কথা কৈ আছিলো অ শিৱসাগৰৰ ফালে গ'লে তোমাৰ ৰংঘৰ দেখা পাম আমি
অ মই শিৱসাগ শিৱসাগৰতো এবাৰ গৈছিলো এ বাৰু আছে বহুতো জেগাই আছে।
অ শিৱসাগৰটো একদম ঐতিহ্যমূলক ন আহোমসকলৰ অ ঠাই আছিল যিহে ত' বহুত বিভিন্ন ঠাই মোৰ মানে সেইবোৰ আগত বহুত যাব ইচ্ছা তাত ইমান ধুনীয়া ধুনীয়া জাগা আছে
যাব যাব যাব পাৰি আৰু কৰিলো সৱটছে বেছি মানে মোৰ ভাল লগা বস্তুত বেছি গোটেইখিনিয়ে ভাল লাগে কিন্তু মানে বহুত মানে ভাল লগাটো হৈছিল তোমাৰ শিৱ শিৱদ'লটো আৰু এইফালে তল তল ঘৰটো মানে দুইটা মানে বহুত ৰহস্যময়ী শিৱদৌলটোৰ ওপৰত দেখা নাই? ইমান ডাঙৰ এইটো সুন্দৰ কলহ এটা আছে।
অ অ অ আৰু আহ তাতে অ তাতে বিভিন্ন তোমাৰ বিহুৰ সময় সময়ত যিখিনি বিভিন্ন মানুহ বিলাকে যায় তাতে বিহু উদযাপ পন কৰে ইমান এটা উলহ মালহৰ অ মানে সৃষ্টি হয় ন।
তাকেত তেওঁলোকৰ মানে এতিয়াও সেইটো পৰম্পৰা ৰাখিছিল সেইটো এতিয়া যিটো হিলেন বুলি কৈছিলো কাৰণ তাতে ৰজা মহাৰজাবিলাকে বহি কিনে বিহু হওক ম'হ যুঁজ হওক যি হওক আৰু উপভোগ কৰিছিল বিহু টাইমত এতিয়া সেই পৰম্পৰাটো হিচাপে মানে তেওঁ ৰংঘৰ চৰ ঘৰ পৰা বাকৰি তেতিয়াও মানে বিহু উদযাপন কৰা হয় এতিয়াও মানে তেওঁলোকে সেইটো বস্তু বজাই ৰাখছি ভাল লাগছি আৰু
এতিয়া তই যদি কোৱা য ধৰ্মীয় মানে আমাৰ অসমত ধৰ ক'লো এতিয়া বহুত বিভিন্ন ধৰণৰ ঐতিহাসিক স্থান আছে কিন্তু তাৰ ভিতৰত আমাৰ ধৰ্মীয় যিখিনি স্থান আছে বহুতে বহুত মানুহে নিজৰ অ উ প পোন বা এনেকুৱা কিছুমান মন্দিৰত যায় পূৰণ কৰ কাৰণে বহুত বিভিন্ন বাহিৰৰ পৰা মানুহ আহে কামাখ্যা মন্দিৰত আহে তেওঁলোকৰ সপোন দিথকত পৰিণত হয় সেইবিলাকৰ কাৰণে বহু মানুহে আহে কামাখ্যা ম দেউত আহিম আৰু অকল কামাখ্যা বুলি নহয় উমানন্দ মন্দিৰ আছে বা হয়গ্ৰীব্ৰ্ম ম কি মাধৱ মন্দিৰ আৰু বহুত খিনি মন্দিৰ আছে আচলতে কাৰণ আমাৰ অসমৰ মানুহখিনি সেনেকা সাংস্কৃতিক বা সেই ক্ষেত্ৰৰ লগত জড়িত মানে
তামৰি এতে ধৰ্ম বুলি নহয় বাৰু আম ইয়াতেহু ধৰ সংস্কৃতি উপস্তি মানেহত নস্ বুলিয় কয় কাৰণ বহুত ৰ বহুত সংস্কৃতি আছে আমাৰ ইয়াতে কাৰণ চাব গ'লে হ'লে এই কৰ কিনেকে ডিমাপুৰ চবোৰ হ'লে একদম বৰিয়াৰ এই হাজং কাৰ্বি ৰাভা মানে চবৰে নিজৰ নিজে এটা ব্যক্তিগত খাৱৰ থাকেতো এতিয়া বড়োসকলৰ বাথৌ পূজা তেনেকুৱা সনেকে বহুত আছে মিচিংসকলৰ আলি আই লৃগাং মানে বহুত বস্তু মানে বহুত সেয়া আছে সনেকে চাব গ'লে এইফালে মেইন মাজুলীত আছে মাজুলীটো সত্ৰ নগৰীয় বাৰু।
সত্ৰ নগৰীয়া আৰু মাজুলীৰ যিখিনি মাজুলীতো গেলি ধৰ যোৰহাটৰ পৰা নামাতি ঘাটত মাতি মানে নামি কেনে ফেৰী বা এনেকুৱা ধৰণৰ বস্তু যাবা পাৰি না ফেৰীৰে? সেই যিটো তোৰ দলং হ'ল নেকি?
মানে লখিমপুৰ চাইডৰ পৰা গেলি চাগে মানে ফেৰি পাবা নালগে হেল্ল' হৈ আছে নে হৈছে মই শুনছো আৰু।
আচ্ছা বাৰু হৈ আছে যদি ভাল কাৰণ যিহেতু মাজুলী এটা ইমান অ', আমাৰ কাৰণে ডাঙৰ মানে বিশেষ ঠাই ত সেই খাইটো যদি অলপ ভাল হয় বা পৰ্যটকৰ কাৰণে ভাল হ'ব। মানুহখিনি যিখিনি চাবা আহে, এতিয়া পৰ্যটন ব্যৱস্থা ৰাস্তা পথ এতিয়া আমাৰ ৰাস্তা পথ কিছুমান বহুত বেয়াও আছে আৰু কিছুমান বহুত ভালো হৈ গেছি
বহুত বহুত, এতিয়া মানে চৰকাৰে গুৰুত্ব দিব লাগে আৰু এইখিনিৰ ওপৰত।
অ' সেইটোৱে আৰু তোৰ আমাৰ যিটো সেয়া আছে কিন্তু এয়াৰ এয়াৰপ'ৰ্ট আছে মানে লোকপ্ৰিয় গোপীনাথ বৰদৈ সেইটো বহুত খিনি ভাল হৈ গৈছে। সেইটোৱে আৰু উম, তে কথা পাতি ভাল লাগিল।
তাকেতো ভাল লাগিল বাৰু। ঠিকে আছে আৰু কিবা থাকিলে ফোন কৰবি পিছত। দে বাৰু অ,